ঐ, কি খবৰ?
অঁ ভালে তোমাৰ?
মোৰো ভাল ভালেই আছো।
ভালে আছা, কি হ'ল ইমান দিনৰ মূৰত ফোন কৰিছা তুমি আজি?
এ এবাৰ মনত পৰিল তোমাৰ আৰু ফোন কৰি দিলো কি খবৰ সুধিবলৈ।
অঁ, ভালে, ভালে। ক'ত আছিলা ইমান দিন তুমি?
আৰে মই তোমাৰ হেই কেইদিনমান আগত -এ -শ্বিলং ফুৰিবলৈ গৈছিলো নহয়।
অঁ চাইছো মই ফ'টো চাইছো।
উম, বাপৰে বাপ।
হয় নেকি।
উম আমাৰ আমাৰ চিটিৰ নিচিনাটো একদম, একদম নহয় দেই।
হয় নেকি?
উম তোমাৰ ইমান ধুনীয়া কুঁৱলী ইমান ঠাণ্ডা। তাতে ৱাটাৰ ফল বোৰ ইমান ধুনীয়া।
অৱাও। তোমাৰ কথা শুনি মোকো যাব মন গৈছে মই বাৰু গৈছিলোঁ এবাৰ শ্বিলঙলৈ গৈছিলোঁ কিন্তু মই ইমান আগলৈ যোৱা নাই।
অ', কি, কি জাগা গ'লা মইতো তোমাৰ ছেভেন চিষ্টাৰত গ'লো স্কাই ফল গ'লোঁ, লাইটলুম গ'লোঁ
মই হেৰি গৈছলো অ' মই হেৰি শ্বিলঙৰ যাওঁতে মই দুইবছৰ আগত গৈছিলো। মোৰ বান্ধৱী খিনিৰ লগত তাত তাত গৈছলো মই হেৰি উম, এইটো শ্বিলঙত ৱাৰ্ডছ লেক আছে তাত গৈছোঁ। তাৰপিছত সেইটো কেটেড্ৰিয়েলত গৈছলো আৰু বহুত জেগা গৈছলো মই মানে দুইদিনৰে ট্ৰিপ আছিলে। অ'মই ময়ও লেটলুং গৈছলো বহুত ধুনীয়া আছিলে। তাত অ' তাত শ্বিলং গলে ঘূৰি আহিব মন নাযায় গোহাটীলে।
অ' ঠিকে কৈছা।
অ',
তাৰ ৱেডাৰ আৰু ইয়াৰে ৱেডাৰতো বহুত ডিফাৰেন্ঞ্চ আছে।
অ' কিন্তু অ' ফটোজ বোৰ বহুত ভাল আহে তাত।
অ' ফটো মোৰ বহুত ধুনীয়া আহিছিল।
উম,
আৰু মইতো ঠিকছে প'ষ্ট ফটোবোৰ। চবে ইমান লাইক কৰিলে।
মই চাইছিলো এটা, দুটা ফটো চোৱা নাই ইমান। মই ব্যস্ত আছিলো মানে কামৰ লৈ আজিকালি সময় নাপাওঁ।
অ' কিহত ব্যস্ত আছানো তুমি?
এ মই কাম লৈকেনে আৰু অ' কৰি আছো।
অ'ঠিকে, ঠিকে।
অ' আৰু তুমি বাৰিষা সময়ত গৈছিলা তাত? মানে ৰ'দ পালা নে অকমানো নে বৰষুনে বৰষুণ?
নাই, নাই চেৰাপুঞ্জীৰ সিটো চাইডে গৈছিলো তো তাতে নিমিষে, নিমিষে তোমাৰ বৰষুণ দিয়ে থাকে অ' আৰু ৱেডাৰতো ইমান ঠাণ্ডা পৰি থাকে নহয় তাতে জেকেট নোহোৱা নহলেতো তোমাৰ গাই বেয়া লাগি যাব।
অ'নহয় গা চা বেয়া হ'ল নেকি তাৰ পা ঘূৰি আহা পাছত?
অ' অলপমান গা বেয়া লাগিলে কিন্তু ঠিকেই হৈ গ'ল। মানে ৱেডাৰটো ইমান ভাল আছিলে ত'মই তাতেতো নিমিষে, নিমিষে বৰষুণ দিছিলে ন' মই আৰু ট্ৰেভেলিং কৰিছো তো তাতে এ মই ৰেইনকোট পিন্ধি ট্ৰেভেলিং কৰিলো। কাৰণ মই টু হুইলাৰ লৈ গৈছিলো তো
অ' টু হুইলাৰ কি আছিলে স্কুটি নে বাই
মোৰ স্কুটি আছিলে।
অ' স্কুটিত গ'লা তুমি অ' ইমান দূৰৈ তুমি ইমান দূৰ স্কুটিত
লগৰীয়া বোল আছিল নহয় লগতে সিহঁতেও স্কুটি লৈ বাইক লৈ গ'লে তো মইয় ভাবিলো এইবাৰ ট্ৰেভেল দিয়ে দিওঁ।
উম, উম, ভালে ভালে। অকমান লাগে অকমান মনটো ভাল লগাবলৈ।
উম, মনতটো ফ্ৰেচ কৰিবলৈ গৈছিলো।
অ'।
একচুৱেলি মোৰ যোৱাৰ পিছত আহিবলৈ ইচ্ছাই যোৱা নাছিলে।
কিন্তু ঘূৰি আহিব লগা হ'ল।
তাকে, আহিবই লাগিব দিয়াচোন। ৰেচপনচিবিলিটিবোৰতো আছেই।
সেইটো হয়। আৰু আৰু আৰু কতোবা বেলেগ জেগাত যোৱা দে! অ', তুমি আৰু শ্বিলঙত ক'ত গৈছিলা? মানে লাইক মেঘালয়ত আৰু ক'ত গ'লা?
মেঘালয়ৰ ইটো চাইডেই গ'লো। তাৰপিছত তোমাৰ পুলিচ বজাৰত গ'লো। পুলিচ বজাৰত যে থিফটেড কাপোৰবোৰ ইমান ধুনীয়া-ধুনীয়া।
অ', কিবা ল'লা নে নাই?
অ', মই ল'লো। তোমাৰ জেকেট ল'লো এটা
উম।
তাৰপিছত ট্ৰেক পেন্ট এটা ল'লো, জোতা এযোৰ ল'লো তাতে ফাৰ্ষ্ট কপিৰ জোতাবোৰো বৰ ধুনীয়া। উম, আৰু তোমাৰ জেকেট জেকেটৰ কালেকচনবোৰ কিমান ধুনীয়া আৰু ইমান সস্তা নহয় তাত তে। ইমান কম দাম, মানে ইমান বাজেট ফ্ৰেণ্ডলি নহয় মানে এনেকুৱা লাগে মোৰ গো গোটেইখিনি উঠাই লওঁ নেকি!
আৰু তাত খাদ্যবোৰ কেনেকা লাগিলে? লোকেল কিবা ট্রাই কৰিলা? তাৰ মানে জেগাৰ
লোকেল বুলি তেনেকুৱাতো মই সেনেকুৱা এক্সপিৰিয়েঞ্চ কৰিলো অলপ-চলপ। তোমাৰ, যেনেকুৱা তোমাৰ মাকৈ হওঁক তাৰপিছত তোমাৰ চাহ হওওক, ম'ম' হওঁক
উম।
তোমাৰ ম'ম' খালোঁ। ম'ম' বোৰ অলপ মিঠা পালো মই।
মিঠা পালা?
অ', নাই, তেনেকুৱা নহয়। নিমখ থকা নহয় তাৰে তোমাৰ শ্বিলঙৰ কিবা ম'ম' বিলাকৰ টেষ্ট বিলাক অলপ বেলেগ পালো মই, মিঠা-মিঠা পালো।
আই থিংক জেগা লৈ কিনে হেৰি হয় নেকি? তেনেকে মই
উম।
যেতিয়া গৈছিলো তেতিয়া মই মানে ম'ম' এটা খাইছিলোঁ, সেইটো বহুত ডাঙৰ আছিল অকণমান। মানে এইটো আমি বিয়াবোৰত, এ আগত গাওঁবোৰত বিয়াবোৰ হ'লে মানে এনেকা বাতি চিষ্টেমত মাংস নিদিয়ে নেকি? সেনেকে বাতি চিষ্টেম, সৰু বাতিটোত কি কয় এটা মানে ম'ম' মানে এনে জুৰি যোৱ কে এটা ম'ম' আছে ইমান ডাঙৰ এটা ত্ৰিশ টকা লৈছিলে, কিন্তু সেইটো ইমান টেষ্টি আছিলে।
অ', সেইটোতো মই গমেই নাপালো, গম পালে মই গ'লো হয় দিয়াচোন।
অ'। মানে সেইটো অকমান, মই জেগাটো পাহৰিলো আৰু আমি গাড়ীত আছিলো ন। মোৰ লগৰজনী লগৰবোৰৰ লগত, ত' এনেকে ৰখি কিনে আমি কৰতোবা খাইছিলো, বহুত তেষ্টি আছিলে সেইটো।
অ', আত্ছা, আত্ছা।
অ'।
ভালেই দেখোন।
বহুত দিন হৈ গ'ল, ভাল ম'ম' খোৱা নাই মই।
ময়ো খোৱা নাই, খাব যাম ৰবা, এব, এবাৰ আমি লগ ধৰি কিনি, এইবাৰ ম'ম' খাবলৈ যাম দিয়া।
অ', ঠিক আছে, বহুত দিন হ'ল, তোমাকো লগ কৰা নাই।
উম। তাৰ পিছত।
আৰু মই তোমাৰ এটা কেফেলৈ এটা কেফেত গৈছিলো, ইমান ধুনীয়া আছিলে কেফেটো। কি নাম আছিল ৰবাচোন, মই চাই আছো।
অ', এ, মই গম পাও নেকি, কে- কিবা, সেইটো কিবা অ', কিবা ৰাস্তাৰ মাজত আছিলে ন', মানে হেই হাইৱেজ কাষত।
অ' অ', এইয়া তোমাৰ, এম এল জিৰ' ফাইভ কেফে বুলি আছে নামটো।
অ' অ'।
ইমান ধুনীয়া ন' তাতে মানে গ্ৰীনেৰী গোটেই জেগা খিনি গ্ৰীনেৰি তোমাৰ ক্লিন আৰু তোমাৰ লম্বা, লম্বা গছবোৰ যে। মানে এনেকুৱা লাগে বহুত ডাঙৰ ফৰেষ্টত আহিছা নেকি, তেনেকুৱা লাগে। আৰু সেই ফৰেষ্টটো পাৰ কৰিয়ে যে তোমাৰ কেফেটো পায়।
অ', হয় নেকি?
উম, তাতে কিমান ফটো উঠিলো মই।
বা দেখাবা ফটো।
অ', মই পোষ্ট কৰিলো এটা, তুমি দেখা নাপালা চাগে।
অ', চোৱা নাই মই।
উম, মোৰ আইডিত, মোৰ ইনষ্টাগ্ৰামত চালে তুমি দেখা পাবা। মই পষ্ট কৰি থৈ দিয়া আছে।
অ', ঠিক আছে, চেক কৰিব লাগিব, মই চাব লাগিব। অ' ঠিক আছে, কমেণ্টটো দি দিম।
অকেই।
উম, আৰু কি কয়, আৰু ঘৰত মানুহ চ'বে ঠিকে আছে?
অ', ঘৰত ভালে আছে, তোমাৰ?
অ', মোৰো ঠিকেই আছে।
উম।
আৰু আ, এতিয়া তোমাৰ কতবা নতুন জেগা যোৱা। হেৰি আছেনে নাই?
অ', ভাবি আছো এতিয়া, উইন্টাৰ চিজনো আহিব, উইন্টাৰ চিজন চিজন আহিলেটো। ভাবি আছো তোমাৰ, নাগালেণ্ডৰ চাইডে যাওঁ নেকি ফুৰিবলৈ। তোমাৰ জু'ক ভেলি। ইফালে ট্ৰে, ট্ৰেকিং ৱেকিং কৰিলে অলপমান ভাল লাগিব।
অ', ডিচেম্বৰ মানত ত' হৰ্ণবিল হব চাগে।
উম' ঠিকে কৈছা, হৰ্ণবিলৰ টাইমত গ'লে কিন্তু বহুত ভাল হ'ব। নতুন বস্তু এক্সপিৰিয়েঞ্চ কৰিব পাৰিম।
অ' সেইটোৱে। তাত মানে বহুত, বহুত ডাঙৰকে হয়।
অ' তুমি গৈছিলা, হৰ্ণবিলত কেতিয়াবা?
মই যোৱা নাই, কিন্তু মই চাই থাকো মানে মোৰ লগৰবোৰে গৈ থাকে ন, মোক লগ ধৰিছিলে কিন্তু ডিচেম্বৰত মোৰ সময় কেতিয়াও নিমিলে।
অ' ঠিকেই, খ্ৰীষ্টমাছো আহে ন সেইটো টাইমত।
অ' সেইটোয়ে। কিন্তু মই এবাৰ ভাবিছো, খ্ৰীষ্টমাছৰ টাইমত মিজোৰাম যাম বুলি, মোৰ লগৰ জনী এজনীয়ে লগ ধৰিছে। মিজোৰামত খ্ৰীষ্টমাছ বহুত ধুনীয়া।
অ' মিজোৰামটো ময়ো গৈছিলো, তুমি জানানে?
অ' তুমি মিজোৰামো গৈছা? অ' তুমি বহুত ফুৰিছা দেখোন, কেতিয়া গৈছিলা?
গ'লো বহুত, কেইমাহ মান আগতে গ'লো ৰ'বা। শ্বিলং যোৱাৰ আগৰ কেইমাহৰ আগত, দুইমাহ মান আগতে গৈছিলো শ্বিলং যোৱাৰ।
অ'।
আৰু শ্বিলংৰ জাগাত মানে। ৰাস্তাবোৰত যে ইমান ধুনীয়া ক্লিন ন, চলাই ইমান ভাল লাগে ন। মো মোৰটো এনেও তোমাৰ জানাই অলপ ট্ৰেভেলিঙৰ মানে টু হুইলাৰবোৰ চলাই ভাল লাগে। মোৰ লগৰ বাইক এখ খন লৈ গৈছিলে, মই ঠিকছে চলালো বিৰাট ভাল লাগিল। আৰু ৰ'দবোৰ ইমান ৰ'দবোৰ ইমান চাফা আৰু ইমান ধুনীয়া ন, চলাই ভাল লাগে তাৰমানে।
অ' এইটোয়ে সময় আৰু ফুৰি ল'বলে। এবাৰ যদি এইটো সময় গুচি গ'লে। উম' কামতে ব্যস্ত থাকিলে আৰু কেতিয়াও সময়ে নিমিলিব ফুৰিব কাৰণে।
তাকে।
আৰু পাছত যদি তোমাৰ বিয়া হৈ গ'লে আৰু তুমিচোন সময়ে নাপা ব্যস্ত আৰু হৈ যাবা, বেছি ব্যস্ত হৈ যাবা।
ঠিকে আছে বাৰু। বাকী, বাকী ভালেই চব ভালেই ন?
অ' চব ভালে।
আচ্ছা। ঠিকে আছে, ঠিক আছে বাৰু, থাকিব। কৰিম নিশ্চয়, নিশ্চয়। তুমিও কৰিবা মনত পৰিলে।
অ' অ' হয়, আজি সময়ে নহয়, সময় মিলাই কল কৰিম বাৰু।
ঠিকে কৈছা, ঠিকে কৈছা। সময় আজিকালি পোৱা বৰ দিগদাৰ।
অ' অ'।
দিয়াত তেতিয়াহলে নহলে থাকা।
অ', অ', থাকো। বাই, বাই, অ', থোৱা হ'ব।